উম, কোৱা?
উম, কি কৰিছা?
শুবলৈ ওলাইছিলো আৰু বুজিছা? লাইটটো মানে এইমাত্ৰা আহিছে যে।
অঁ, শুবলে ধৰিছা নেকি?
উম, শুমআও অলপ দেৰি পিছতে। এই টোপনি অহা নাছিলে কাৰণে মোবাইলটোকে অলপ চাই আছিলোঁ।
অঁ, হয় নেকি?
উম, পিছে কোৱাচোন কি কাৰণে ফোন কৰিলা?
এই কাম এটাত ফোন কৰিছিলোঁ।
হয় নেকি, কোৱা কোৱা?
এ মানে মই কাইলৈয়ে কাম মানে তেনেকা কাম নহয়, কাইলৈ দেওবাৰটো তাকে মানে লগৰক এইটা নদী গুৰিত গৈ ভোজ এটা খাম বুলি ভাবিছিলোঁ। সাতুৰিলো হয়। সাতুৰিলো হয় নদী তাৰপিছত ভোজো খালো হয়, তাকে ভাবিছোঁ।
ভোজতো খাব পাৰি কিন্তু সাঁতুৰা কামটো তুমি অলপ বেয়া ভাবিছা বুজিছা?
নহয়, পানী ইমান দ' নাই। নদীতে পানীত বহুত দিন নামাও নাই এনেই অলপ চালোঁ আজি গৈছিলোঁ। পুখুৰীত নোৱাৰি পুখুৰীত যি লেতেৰা জাবৰ-জোথৰ, মেডিচিন। পানীগাল যি লেতেৰা গা বেমাৰে হৈছ, চালৰ বেমাৰহে হয়। এনেকুৱা নদীৰ পানীতে অলপ গৈ পেলাই গা ধুই ভুজো খালোঁ। ন ' গোটেইকেইটা মিলি ফুৰ্তি কৰিলো অকণ নামিলো সেই ভাবি
ত' গম পাইছো কিন্তু আজি এতিয়া গম পাইছাই যিহেতু নদীৰ পানী অলপ বাঢ়ি আছে। ফূৰ্তি কৰাটো ওলাই গ'ল মোৰ মুখৰপৰা।
মই নাজানো নহয় এতিয়া। কম পানী থকা হয় নামিম আৰু তেনেকে বুলি ভাবিছো আৰু।
মানে কম পানী এটা জেগাত আছে তালৈ যাব পাৰি কিন্তু আমাৰ মেইন নদীখনত নামিব নোৱাৰা। ক কথাতো গম পাইছা?
অ', অ'
মানে মেইন নদীখনৰ পানী মানে কিমান দৰ হৈ গৈছে মানে তোমাক ক'ব নোৱাৰো মানে তোমাৰ নিচিনা মানুহ দহটা মান ডুব যাব।
বা ইমান দ নে?
উম বহুত দ হৈ গৈছে মানে।
উম,
আমাৰ আমাৰ ঘৰৰ ফালেও এতিয়া পানী আহিব চাগো মানে ঘৰৰ কোন কলে আমাৰ ঘৰৰ কোনফালেকে পানী আহিছে জানা এই যে, টানিংটো দেখিছে ঘৰ বোলে আমাৰ ঘৰ পৰা গৈ পালে টানিংটো যে,
অ'
এ এবাৰ সেইখিনি লৈকে পানী আহি গৈছিলে।
অ', ইমান ইমান সেয়ালৈকে পানী আহি গৈছে।
উম
বহুত পানী হয় মানে আমাৰ এইফালে গম পোৱা। কথাটো মানে লাষ্ট পানী সেইকন লৈকে আহি যায় আৰু।
মাছ চাছ খুব ধৰা চাগে ন?
এই মাছ চাছ মানে কি আৰু তেতিয়া তুমি কি কৰে জান নাই এই এইকনতে জাল চাল মাৰি পেলাই মাছ এইবিলাক ধৰি থাকে মানে ৰাস্তাতে জাল মাৰি মাছ ধৰা নিচিনা হয়।
অ'অ এই মাছ চাচ পায়নে?
মাছ চাছ পায় মাছ ধুনীয়া পায় মাছ চাছ
অ',
মানে তেতিয়া সৰু মাছটো বেছি পায় গম পোৱা কথাটো।
অ', অ, এই ডাঙৰ মাছটো কি কি পাইছে?
ডাঙৰ মাছ মানে কি আৰু এই বৰালি চৰালী বিলাক পাই।
অ', অ, অ, এ অ এনেই তোমালোকৰ আজি আজিলৈকে জালা জাল মাৰোতে যে পুখুৰীত জিৰণ দিয়া মাছৰ নিচিনা পাইছে নে বাহু পাম্প্লেট চাম্প্লেট
নাই নাই পাম্পলি চামলি এইবিলাক নোপোৱা কাৰণ এইবিলাক লোকেল মাছ নহয়তো বেছি
অ', এনেই তেনেকুৱা মাছৰ ভিতৰত কি কি পায়। কেতিয়াবা ধৰ
কেতিয়াবা এই বাহুতটো পায় আৰু কাঠ চিত মানে
বাহুটো কি কেনে ক'ব পৰা আহে নে কি মানে কেনেকে পায়।
বাহুটো মানে তেনেকে থাকেই যে নদীতে থাকে যে।
থাকে ন, বাহুতো তাৰমানে, তাৰমানে জীয়ন দিয়া হেৰিয়াতহে থাকে নেকি?
নাই, নাই! পামপ্লেটটোহে থাকে গম পোৱা, পামপ্লেট টো মানে এইটো হেৰি নহয়তো মাছ অ', হেৰিত নপৰেতটো মানে লোকেল মাছৰ হেত নপৰে যে।
উম
উম, চাবাচোন অলপ পাম্প্লেটো দে দেখিবলৈ পাম্প্লেটো পাই পইচা কিন্তু নদীত অ' পামপ্লেটটো পায়, কিন্তু এনেকে ধৰিলে এনেকে নাহে মানে নদী মানে বামলেটো যদি মানে দতে থাকে বেছি ভাগ
অ', দ'তে থাকে নেকি?
উম, আমাৰ মানে ককাহঁতে হেৰি বিল লয়তো।
অ'
তেতিয়া মানে মই এবাৰ বিল লওঁতে মানে যাওঁতে দেখিছিলোঁ। তেনেকে মানে যোনবিলাক আমি ধৰ হেৰি কি আছিলে বজাৰত গৈ পেলে ধৰ‌ কিছুমান চালনী মাছ বুলি ভাবোঁ ন। তেনেকুৱা মাছ বিলাকো মানে নদীত বেছিভাগ পায় মানে চালন কি আউ কি অ কাৰণে চালনী হৈ যায় এই মানে দানা চানা দি পেলাই পোহে মানুহে পুখুৰীত সেই কাৰণে চালনী বুলি কয়!
অ'
নহ'লেতো চব মাছ পুখুইত পাবাই তুমি এ পুখুইতে আছে চব মাছ তুমি নদীতটো পাবাই
অ', সেইটোতো হয় বাৰুতে দেই
উম
নদীৰ পা মাছতো নহ'লে, নহ'লে ক'ত কেনেকেনো হেৰি হ'ব, সেইটোও হয়!
উম চে মাছ অ' এতিয়া উজান আহিব! উজানৰ সময়ত মাছ চাছ ধৰি ভাল লাগিব! চাবাচোন এতয়া মানুহে ভাবে কি পথাৰত তছ ল লৈ, লৈ মাছ বিচাৰিব!
অঁ
এতিয়া এইটো সমইত
এই উজান মানে কি হয় জানা, এই পানীটো যেতিয়া অলপ অলপকৈ ধ পথাৰত সোমাই ধয়
উম
তেতিয়া মাছবিলাক মানে এ এই বামলৈ ধৰ হেৰি এই পোক পৰুৱাবিলাক খাবলৈ উঠি আহে যে
উম
তেতিয়া মানুহবিলাকে ধৰ পল' মাৰি, মাৰি ধৰে!
এইটো কেতিয়া হ'ব
এইটো কেতিয়া হ'ব মানে এইটো পানীটো আহিব লাগিব! মানে ধৰ, তোমাৰ এতিয়া পানীতো অহা নাইটো এইটো পানীটো তোমাৰ ধৰ মানে কি হয় ধৰ পানীটো এটা হেৰিত বাঢ়ি থাকেটো মানে লেভেলত বাঢ়ি থাকেতো
উম
পানীটো মানে অলপ বাঢ়ি যেতিয়া মানে হেৰিত সোমাই পথাৰত ধৰ সোমালে আউ ধৰ অকণমান অকণমান চব পথাৰখন মানে অকণ অকণ মানে ডুব গৈছ ছে, আউ বেছি নহয় মানে ধৰ, আলিখিনিত গৈছে! সেইটো সময়ত ধৰ এই মাছবিলাক ওলাই আহে যে সেইকাৰণে মানুহে মানে তেতিয়া ধৰেগৈ
অ', অ', মানুহে তেতিয়াই মানুহে ৰাতি জোৰ কাটে ন
অ', এইটো সময়তে জোৰ কাটে!
অ', অ' মই কিন্তু আগতে জোৰ কাটিছোঁ! এবাৰ কুচিয়া এডাল পাইছোঁ! সৰু
উম, কুচিয়াতো মোৰ বহুত দিন হ'ল দেখাই নাই! আজি মানে একবছৰ মানেই হ'ল বুইছা কুচিয়া কুচিয়াটো খাই কিন্তু ভাল লাগে! হয়নে নহয় কোৱা!
অ' ভাল লাগে, ভাল লাগে! উম বা বঢ়িয়া লাগে বা কৈছাই নে? বহুত দিন হ'লেই তেনেকে নোখোৱা,
আমাৰ মাজতে হে তোমাৰ যদি সঁচা কৈছো তোমাৰ যে ভেভেলতা পাতে যে বহুত হেৰি ভেভেলতা পাত আৰু যদি, কুচিয়া খাব পা নহয়,
উম
তোমাৰ যি তে মানে তেছত তেছ যদি গাত কমো আছে নহয় তেছ মানে পুৰা বাঢ়ি যায় গম পোৱা কথাটো,
অঁ, গম পাওঁ গম পাওঁ! ভেবাই লতা পাত ভেবাই লতা পাত বহুত খাৰণে ভাল বহুত কাৰণে উ উপকাৰী,
অঁ, মাজতে মোৰ এবাৰ হেৰি এই যে ভাই ভাগ্য লগত যে, দুর্ঘটনা টো হৈছিলে যে,
অ গম পাইছো
এ তেতিয়া মানে মোৰ মানে হেৰি কি আছিলে তাৰ লগত তাত তাৰ সমানেতো হৈছিলে মোৰ মানে যিমান
আহ অ হৈছিলে হৈছিলে অ
অ তেতিয়া মই মানে কি কৰিলো ঘৰলৈ আহি পেলাই মানে মই খুব বেছি এদিনহে হেৰি মানে হস্পিতেলত মেডিচিন ললো তাৰ পাছত মায়ে কি কৰিলে ভেবেলি লতা পাতৰ ৰসটো পিচি পেলাই যোনখিনি মানে মোৰ অলপ ঘাইল চাইল হৈ আছিলে
উম
তাত মানে লগাই দিলে তেতিয়া মানে মো মানে ভাগ্য ঘাঁ শুকোৱা নাই মই তেতিয়ালৈকে গাড়ী চাড়ী চলাই আকৌ হেৰি কলেজ চলেজ গৈ আছো গম পোৱা কথাটো
অ হ এইবিলাক পাতেদি বৰ বেয়া আকৌ হালধি দি হেৰি কৰিলেও ভাল হৈ যায় পুটুককৈ
এই হালধি দিলে মই ভাল হয় নহয় নাজানো মই নিজেই মানে আজিলৈকে দুবাৰ প্ৰমাণ পাইছো এবাৰ এই কি আছিলে এই চুমনৰ লগত হৈছিলে যে আমাৰ ফাংচনত যে সেইটো ঘটনাটো, ই মানে মানে এদিন নে দুদিনত তাৰপাছত সি মানে হৈছে ঘৰত মানে তাহাত অলপ বেছিয়ে হৈছিলে তেওঁ মোৰ অলপ হৈছিলে তো,
অ অ
এই ঘৰ এই ঘৰত হেৰি হৈ আছিলে কি আছিলে উম ঘৰত পৰি আছে মই সে সেইটো সময়ত এই, গুচি গৈ বাইকৰ বাইকৰ লৰাটো জন্ম দিন খাবলৈ গাড়ী চলাই ফুৰিছে স্কুটি আকৌ
অ তুমি কত কত দুখ পাইছিলা তেতিয়া
এই মই ক'ত বেছি মই সেই এ চোমনৰ লগত হওঁতে মই বেছি দূখ নাপালো কাৰণ মই বনত হেৰি হলতো, বনত সে মানে পৰিলোতো সেইকাৰণে মানে মই অলপ মানে অকমান আও ধৰ হাতৰ অকণমান ছাল গৈছিলে আৰু অকমান ধৰ ভৰি ছাল গৈছিলে বেছি নহয় মানে একে মানে, চাইকেলৰ পৰা নিচিনাকৈ মানে হেৰি হৈছিলে আৰু
অ চোমনে ভালকৈ দুখ পাইছিল ন
চোমনে ধুনীয়া পাইছে মানে
উম তোমালোক এনে ক'লৈ গৈ আছিলা কেনেকে হ'লনো এক্সিডেণ্টটো মানে
এ মানে কি হ'ল জানা এই মানে এই ফাংচন চাই ওলাই আহিলে সি তাৰপিছত কি জানো কি তাৰ মন গ'ল স্পীড চলাবলৈ গাড়ীখন,
হা
সেইকাৰণে স্পিড চলাই আহি মানে হেৰি হ'ল আগত মানে গাড়ীখন পোৱা নিচিনা হল সেইকাৰণে গডীখনত অলপ লাগি পেলাই মানে, গাড়ীখন ডিচবেলেইচ হৈ পেলাই হেৰি হৈ গল মানে গড়ীখন চুচৰি গল মানে
গাড়ীখন ইখন গাড়ীত লাগি লাগি গৈছিল মানে,
অকনমান লাগি গৈছিল মানে মানুহটোৱে ধৰ ইডিকেটৰ চিনডিকটৰ যেনে ঘাপচে কাটি দিছিলেতো স্পীড অহা গাড়ী তুমি জানাই ঘবচে কট্ৰল কৰিব নোৱাৰি
মানুহটোৱে একো কোৱা নাই তোমালোকক
মানুহটোৱে মানে একো কোৱা নাই মানে কি ক'ব নাপালে মানে আমাৰ লগৰজনে মানে এখন গাড়ী লগতে লৈ ওলাই দিলেতো সেইখনৰ পৰা,
অহ
মা মানুহটোৰ মানুহতো গমেই নাপালে গাৰীয়ে মাৰিলে নে কিহে মাৰিলে মানুহটো মানে হাৱা নাপালে গাড়ী সেইকাৰনে নামো নামো নিছান নোহোৱা হৈ গ'ল
অ অ
হ‌ওতে মোৰ মোবাইলটো তেতিয়া সেইটো খবৰতে বোলো মোবাইলটো ভাঙিল
অ তোমাৰ মোবাইলটো তেতিয়াই ভাঙিছিল ন
অ, সেই বেছি মানে অৰিজেল ডিচপ্লেৰ কাৰণেহে ইমান দিন চলি আছিলে বুজিছ কমেও মোবাইলটো ভঙাৰ পিছতো কিমানদিন চলিছে কমেওঁ ছমাহ মান চলি আছে তাৰপিছত মানে বৰষুণ এদিন বৰষুণ দিলে
অ, অ, বৰষুণ দিলে বৰষুণৰ পানী সোমাই গ'ল।
পানী সোমাওঁতে মানে ডিছপ্লেখন মানে কাম, একেবাৰে কাম নকৰা হৈ গ'ল আৰু। আৰু এবাৰ ডিছপ্লেখন খলাই অনাৰ পিছত আৰু এবাৰ এটা হেৰি হ'ল, বুইছে এতিয়াহে গম পাইো, মই এই চেমসং মোবাইলটো চলাই-চলাই মানে মোৰ এতিয়া নতুন, নতুনটোত হোৱা নাই বাৰু, এইটো মানে
অ, অ, অ, গম পাইছো, কোৱা।
অ, মান পুৰণাটো কি হ'ল, এবাৰ মই মানে মোবাইলটো চলাই থাকোটো, চলাই থাকোটো, গোটেই স্কীণখন ফ্রিজ হৈ গৈছিলে।
অ,
তাৰ পিছত মই ভাবিলো, দিছপ্লে গ'ল।
অ,
তাৰপিছত মই পোন্ধশ টকা দি ডিছপ্লে বদলাই, আনিলো। তেনেকে মই বদলাই কমেওঁ চলালো এ, বছৰ তাৰপাছত আকৌ ডিছপ্লে তাৰপাছত আকৌ মোবাইল টো, পৰি আকৌ দিছপ্লে ভাঙিল। পিছত হেৰি কৰিলো তাৰ পিছত এবাৰ মানে মবাইলটো মো, তেনেকুৱা প্ৰব্লেম দিলে।
উম,
যে মই ভাবিলো আকৌ, কেনেকে ডিছপ্লে যাব, তাৰ পিছত মই দেউতাৰ মোবাইলত ইউটিউব চাওঁতে গম পালো, মোবাইলটো মানে এইটো মানে ফ্ৰিজ হৈ যায়, মাজতে।
অ,
কিনা, স্কিন খন মানে ফ্ৰিজ হৈ যায়, কাম-চাম নকৰা হৈ যায় মানে আৰু। যি তাৰপিছত যদি তুমি এই, এইটো মানে কি জানা, এইটো মানে এটা হে প্ৰব্লেম সেইটো চিৰিজৰ মানে, মোবাইলটোৰ।
অ,
মানে সেইটো প্ৰব্লেম হৈ দি দেখাই মানে, আপডেটৰ পিছত সেইটো প্ৰবলেম আহি যায়, জানাই আজিকালি মোবাইল আপডেট দিয়াৰ পিছত, আকৌ অলপ অকণ বেয়াহে হয়।
অ, অ, গম পাইছো, গম পাইছো।
তাৰ পিছত আকৌ মইটো, এনেই মই পোন্ধৰশ টকা ভৰিলো, এবাৰ
উম, হম, এনে কিন্তু কথা এটা শুনা হা, চেমচাং মোবাইল কিন্তু এনে বেয়া নহয়, ছেমসং মোবাইলৰ, মানে অলপ কম দামৰ, মোবাইল বিলাক অলপ বেয়া, অকণ ভাল অকণ অকণমান দামী হ'লে, ত্ৰিছ হাজাৰ মান টকীয়া হ'লে। মোবাইল বিলাক তাৰ ভাল, বুজিছ নে নাই।
অ, মই লওঁতে মোবাইল টো কিমান আছিলে, তে চৈধ্য হাজাৰ মান আছিলে হে, মই যেতিয়া লৈছিলো তো। ফাৰ্ষ টুৱেলভত, পিছত তাৰ পিছত মই লোৱা পিছত এতিয়া কিমান হ'ল কোৱাচোন সেইটো মোবাইলৰ দাম?
কিমান হ'ল, কিমান হ'ল?
আঠ হাজাৰ।
আঠ হাজাৰ হ'ল নেকি?
অ, ভাবাচোন কিমান দাম কমি গ'ল।
এই, হৈয়ে থাকে, আজিকালি নতুন ওপৰত ইটোৰ ওপৰত সিটো ওলায়ে থাকে। সেইটো কাৰণে লনচ হৈয়ে থাকে, সেইটো কাৰণে দাম কমি-কমি গৈ থাকে আৰু।
এইটোৱে, কিন্তু কিছুমান মোবাইলৰ দাম
মোৰ মোবাইলটোৱে লৈছিলে, মোৰ এইটো কি বুলি কয়, টু ফিফটি টো একচল্লিশ হাজাৰ টকা। এতিয়া সেইটো দামেই হ'ল, ঊনত্ৰিশ হাজাৰ টকা, ঊনত্ৰিশ আছে থাৰ্ড এইটো কি বুলি ঊন-ঊনাচ, ঊনচল্লিশ হাজাৰ টকা হ'ল এতিয়া।
ঊনচল্লিশ হ'ল ন।
উম,
মোৰতো কমি গ'ল মোৰ লওঁতে কিমান আছিলে থাৰ্টি টু আছিলে নে্টি- থ থ থাৰ্টি ফ'ৰ আছিলে এতিয়া থাৰ্টি টু হৈ গ'লগৈ।
উম।
সেয়োই মানে। দাম বিলাক কি হয় প্ৰথম প্ৰথমে পুৰা দাম থাকে তাৰপাছত যেতিয়া নতুন চিৰিজ এটা লঞ্চ হৈ যায় তেতিয়া আগ আগৰ বিলাকৰ দাম বিলাক কমাই দিয়ে।
এ মোবাইল আজিকালি হ'লেই হ'ল চলিবৰ কাৰণে এইবিলাক মোবাইল ইমান লৈ থাকি লাভ নাই মই গম পালো আৰু। বুজিছা।
এইটো কি কৰিবা ইমান বিলাক মোবাইল চেঞ্জ কৰি নিজৰ এটা এটা ভাল এটা মোবাইল লৈ ল'ব লাগে এবাৰ।
উম তাৰপিছত চলাই থাকিলেই হ'ল আৰু সেইটো বাৰলি।
অ মোৰতো যোৱা যোনটো মোবাইল আছিলে সেইটো চাৰি বছৰ চলটো গম পোৱা।
চাৰি বছৰ বা।
অ মোবাইলটো মই হেৰি কময় দহ হাজাৰ মান টকা ডিছপ্লেই লগালো হেই দহ বাৰ মান।
অ, এই হেৰিয়াৰ পৰা লোৱাটো নেকি?
কোনটো, কচি গবা।
কছিক।
এই সেইটো নাই সেইটো মই কেতিয়াবাই বিচছিলো মোৰ সেইটো বেলেগ আছিলে সেইটো মই-
সেইটো ওৱান প্লা নাছিলে জানো?
সেইটো ৱান প্লা আছেটো চমচংটো মোৰ-